হেল্ল'।
হেল্ল'।
হয়, শুনি পাইছেনে?
হয়, হয় শুনা পাই আছো।
অ'কে কি কৰিছে এতিয়া?
হয়, মানে মই ভাবিছিলো মানে ভ্ৰমণৰ কথা অলপ আলোচনা কৰো নেকি।
হয়, হয় ঠিক আছে নিশ্চয়।
হয়, হয়, হয় মই মানে আপুনি এতিয়ালৈকে মানে ক'ত ক'ত গৈছিলে মানে ভ্ৰমণ কৰিলে?
মই এতিয়ালৈকেতো তেনেকে বহুত দূৰলৈকে যোৱা নাই বাৰু। এনেকে, উম্, অসমৰ ভিতৰত আপাৰ আছাম পিনে গ'লো। তেনেকে ডিব্ৰুগড়ত গ'লো, উজনি অসমৰ ভিতৰত আৰু ইপিনে মই শিলচৰৰ পিনে গৈ পাইছোঁ, শিলচৰ আৰু সেইটো বৰাক ভেলী চাইডে গৈ পালোঁ আৰু এনেকে হেৰিটো গৈছোঁ, এ আমাৰ ডিমা হাচাও ডিষ্ট্ৰিক্টৰ যোনটো ট্ৰোমজান ট্ৰেকটো আছে ন, তাতো গৈ পাইছোঁ আৰু তেনেকে, শ্বিলং পিনে বহুত বাৰ গৈ পালোঁ, আপুনি জনাবচোন আপুনি- ক'ত, ক'ত ক'ত গৈ পাইছে।
হয় হয় নিশ্চয়, মই আপোনাৰ মেঘালয় পিনে গৈছোঁ বাৰু। আৰু লগতে নাগালেণ্ড গৈছোঁ অসমৰ ওচৰত।
আচ্ছা আচ্ছা, আচ্ছা আচ্ছা।
হয়, হয় আৰু ওচৰতে আপোনাৰ ভূটান গৈছোঁ। হয়, হয় হয় আৰু লগতে, হয় হয় আৰু লগতে কলিকতা গৈছোঁ।
অ'অ'অ',
হয়,
আপুনি মেঘালয়ৰ ক'ত গৈ পাইছে জনাবচোন।
হয় হয়, মেঘালয়ৰ মই আপোনাৰ চেৰাপুঞ্জী গৈছোঁ। তাৰপিছত মৌচিৰাম, মৌচিন ৰামফালে গৈছিলোঁ হয় হয়।
মৌচিনৰাম গৈছে ন, অ', সেই মৌচিন ৰামতো বহুত- ট্ৰেইন ফল হয় চাগে, বহুত বৰষুণ দি থাকে ন।
হয় হয় হয়, বহুত বৰষুণ দি আছিলে আমি যোৱাৰ সময়তো।
হয় হয়, তাতে মানে উম্, বেছিভাগ সময় বৰষুণে দি থাকে ন তাতে।
অ', বেছিভাগ সময় বৰষুণে দি থাকে আৰু পুৰা মানে মেঘ, মেঘ হৈ থাকে আৰু পুৰা।
হয় হয়, সেইটোৱে।
আৰু আপুনি মেঘালয়ৰ ক'ত ক'ত গৈছিলে বাৰু!
মই মেঘালয় মই হেৰিত গ'লো, বুলছ ট্ৰেক আছিলে যে।
বুলষ্ট্ৰেক হয় হয়।
হয়, বুলষ্ট্ৰেক গৈ পাইছোঁ আৰু বাকী চেৰাপুঞ্জী পিনে গৈছোঁ চৰা। অ', সেইটো চাইডে গৈ পাইছোঁ আৰু,
হয়।
শ্বিলং পিকতো গ'লো। হেল্ল' শুনিছেনে?
হয় হয়, অ', শ্বিলং হয়, শুনি আছোঁ। শ্বিলং পিকত গৈছিলে, আচ্ছা আচ্ছা।
হয়, শ্বিলং পিক, এলিফেণ্ট ফল। তাৰ পিছত আৰু এনেকে পুলিচ, পুলিচ বজাৰৰ ইপিনেও এনেকে ফুৰিছোঁ আৰু অলপ।
হয় হয়। অ', অ', মইয়ো গৈছোঁ বাৰু আপোনাৰ- এ এলিফেন্ট ফলচ মইও গৈছোঁ আৰু লগতে আপোনাৰ আপুনি- চেৰাপুঞ্জিত ইয়াতে গৈছিল ন, ছেভেনছিষ্টাৰৰ ৱাটাৰফলটো,
হয় হয়, তাত গৈছিলোঁ। আপুনি আপুনিও তাতে গৈছিলে নে! আচ্ছা আচ্ছা। বাকী আপুনি সেই চেৰাপুঞ্জী কেফে এখন আছে তাত গৈছিলে নেকি?
নাই নাই কেফেত আমি যোৱা নাছিলো মানে আমি মানে কাৰ লৈ গৈছিলোঁ তোৰ মানে এদিনতে আমি। ৰিতান হ'ব লাগিছিল মানে সেই- তত্ক্ষণাত মানে চাৰিটা পাঁচটা স্পট চাই গুচি আহিছোঁ। হয় হয় আৰু- হয় হয় আৰু। বাৰু যি নহওক আৰু আপুনি- তুমজাং যোৱা বুলি কৈছিলে নাই প্ৰথম।
হয়, হয় হয়।
অ তাতে কেনেকুৱা পালে অভিজ্ঞতা
তাতো ভালেই মই যোৱা বছৰ নৱেম্বৰত গৈছিলো নৱেম্বৰ লাষ্ট গৈছিলো একছলি অ আমি মানে এনেকে ট্ৰেইনত গ'লো গৈ কেনে মানে যোনদিনাখন গৈছ গৈছিলো বহুত বেছি বৰষুণ আছিলে ত মানে আমাৰ অলপ ছেকিং কৰিবলে প্ৰব্লেম হৈছে বাৰু কাৰণ ৰাস্তাবোৰ পাহাৰ বহুত এ পিছল হৈ যায় ন বৰষুণ দিলে ত তেনেকে অলপ প্ৰব্লেম পাইছো বাট কিন্তু ভাল লাগিছে গৈ মানে ওপৰত যোৱাৰ পিছত মানে এটা বহুত বে বেছি মানে শান্তি পোৱা যায় বহুত ধুনীয়া জেগা হয় যিহেতু গোটেই পাহাৰৰ ওপৰৰ পৰা গোটেই মানে প্ৰাকৃতিক দৃশ্য দেখা পোৱা যায় বহুতেই ভাল লাগিছে মানে গৈ খেনে সেইটো এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ আছিলে
হয় হয় হয় নিশ্চয় আৰু লগতে আপুনি কেম্পিঙত আছিলে নেকি তাত এনে
হয় হয় কেম্পিঙত আছিলো আমি মানে হে উ মই মানে ইউনিভাৰ্চিটিত পঢ়ি আছো এতিয়া তো আমাৰ মানে লগৰ ছোৱালী খিনি এনেকে একেলগে গৈছিলো ত' তাতে মানে এনেকে একেলগে মানে কেম্পিং কৰিছো ৰাতি টেন্টত আছিলো ত মানে ভালে লাগিছে গৈ কেনে তেনেকে একেলগে আৰু ৰাতি মানে বন ফায়াৰো আমি মানে এনেকে জুই উ এনেকে জুইৰ ওচৰত বহি এনেকে গান চান গাইছো তাৰ পিছত এনেকে খোৱা লোৱা কৰিছো মানে ভাল লাগিছে আৰু তেনেকে সেইটো এক্সপিৰিয়েন্স লৈ কেনে
হয় হয় মোৰ আপোনাৰ মানে এই এক্সপিৰিয়েন্ঞ্চটোৰ পৰা মোৰো এতিয়া যাবই মন গৈছে ৰ'ব
হয় আপুনি এতিয়া আপুনি যাব খুজিলে মানে এতিয়া নাযাব মানে কাৰণ বহুত বৰষুণ ন নহয় ৰাস্তাবোৰ বহুত পিছল হৈ পৰিছে ত' আপুনি মানে অ ঠাণ্ডাৰ দিনত গ'লে বেছি ভাল হ'ব যেন পাও মই উ মানে তেতিয়া যাব ভাল হয় আৰু বেছি গৰমো নালাগিব তেতিয়া ওপৰত যাবলৈ
আচ্ছ ঠাণ্ড দিনত গ'লে বেছি ভাল ন
হা কি কলে
হেল্ল' হয় আপুনি মানে ঠাণ্ডাৰ দিনত গ'লে বেছি ভাল হয় আৰু মানে শুনিছা
হয় হয়
অঁ অঁ ঠাণ্ডাৰ দিনত গ'লে বেছি ভাল আৰু
হয় হয় ঠাণ্ডাৰ দিনত গ'লে বেছি ভাল হয় মানে বৰষুণটো নাথাকে ন তেতিয়া আৰু বাকী উ ম বেছি গৰমো নালাগে ট্ৰেকিং কৰিবলে
হয় হয় অ অ আৰু আপুনি যিটো ক'লে আপুনি বিশ্ববিদ্যালয়ৰ পৰা গৈছিলে বুলি ক'লে তুমজাঙত ত তেনেকে মইও মানে অম বিশ্ববিদ্যালয়ৰ পৰাই মইও গৈছিলো মানে ফিল্ড ষ্টাডিৰ কাৰণে মৌচিনৰামৰ ফাল মে আমি গ্ৰুপত গৈছিলোঁ
আচ্ছা আচ্ছা
হয় হয় ত' মানে সেনেকুৱা ভাল লাগে আৰু বিশ্ববিদ্যালয়ৰ পৰা গৈ মানে এক
হয় হয় আপোনালোকে মানে আপোনালোকৰ ডিপাৰ্টমেন্টৰ পৰা লৈ গৈছিলে নেকি
হয় ডিপাৰ্টমেণ্টৰ পৰা আমি গৈছিলো হয়
আচ্ছা আচ্ছা ফিল্ড ট্ৰিপ আছিলে চাগে ন
হয় হয় ফিল্ড ট্ৰিপ আছিলে মানে এটা ডিজাৰদেচনৰ কাম আছিল অলপ হয়
আচ্ছা আচ্ছা আচ্ছা
হয় হয় বাৰু যি নহওক আৰু এতিয়া আপুনি মানে ভৱিষ্যতত মানে ক'ত যাব মানে পৰিকল্পনা আছে দেশৰ বাহিৰত বা দেশৰ ভিতৰত
উম দেশৰ বাহিৰত এম উম প্ৰথমতেটো দেশৰ ভিতৰতে চবখিনি জেগা চাই ল'ব মন আছে আৰু।
হয় হয়।
এনেকে জিলা পাছ যাবলে আছে বাকী আৰু এনেকে উম। আছে আৰু এনেকে হিমাচল প্ৰদেশ যাবও ইচ্ছা আছে মোৰ বহুত মানে তেনেকুৱা। মানে একচুৱেলি মানে এনেকে পাহাৰ টাইপ মানে এনেকে মাউনটেইন এৰিয়া বহুত বেছি মানে ভালপাওঁ।
হয়, অ অ, আচ্ছা আচ্ছা মানে বৰফ, মাউটেইন মানে এনেকুৱা হয়
হয় হয় হয়। আৰু ভাবিছো, এই ডিচেম্বৰত মানে হেৰি বানাৰস যাম বুলি ভাবিছো আৰু। চাই লওঁ কি হয় যদি মানে চবখিনি বস্তু হয়, হয়
উম।
যদি মানে চবখিনি বস্তু ঠিকেই থাকে তেতিয়া যাম আৰু।
হয় হয় হয়, নিশ্চয় তাতে যাই ভাল পাব কিন্তু অলপ আধ্যাত্মিকভাৱ এটা পাব।
হয় হয়, সেইটোৱেই আপুনি আপুনি ক'ত যাব বিচাৰে আৰু নেক্সট আপুনি মানে ক'ত ফুৰিব যাব বিচাৰে?
হয় মোৰ আপোনাৰ দক্ষিণ ভাৰত মানে কেৰেলা আৰু মানে আপোনাৰ কন্যাকুমাৰী যাব বহুত মন আছে।
আচ্ছা আচ্ছা।
হয় হয়। মানে সেইটো ফালে যাব মন আছে আৰু। আৰু হিমাচল প্ৰদেশ বাৰু ইচ্ছা আছে আৰু হয় হয়।
আচ্ছা, আচ্ছা। আৰু বাকী আপুনি কৈছিলে ন আপুনি কলকাতা গৈছিলেটো আপুনি কওকচোন মানে আপোনাৰ তাত তাতে এক্সপিৰিয়েঞ্চটো কেনেকুৱা হ'ল আৰু আপুনি কেতিয়া গৈছিলে বা কেনেকে গৈছিলে সেইটো উম, কওকচোন আপুনি?
হয়, হয় আমিটো ফাৰ্ষ্ট ট্ৰেইনতে গৈছিলো, ফাৰ্ষ্ট যেতিয়া গৈছিলো ফাৰ্ষ্টবাৰ। আৰু তাতে অ দক্ষিণেশ্বৰ কালি টেম্পল আৰু এইবিলাক গৈছো আৰু ওচৰৰে মানে ভিক্ট'ৰিয়া মেম'ৰিয়েল, হাওৰা ব্ৰিজ আৰু আপোনাৰ ইক' পাৰ্ক, চাইন্স চিটি এইবোৰ গৈছো আৰু।
আচ্ছা আচ্ছা।
ভালে লাগিছে। হয়, মানে এক্সপেঞ্চিভ বুলি ভাবিছিলো বাট ইমান নহয় আৰু।
অ কেতিয়া গৈছিলে আপুনি?
মই লাষ্ট আপোনাৰ লাষ্ট ইয়েৰ জুলাইত গৈছিলো।
আচ্ছা আচ্ছা আচ্ছা। মানে কিমানখিনি মানে বাজেট লাগিছে আপোনাৰ মানে পাৰ পাৰচন তেনেকে আপুনি জনাই দিবচোন, চ' দেট মানে মইয়ো
আপোনাৰ
উম ফাৰ্ষ্ট টাইম গ'লে হ'ব।
হয় হয় হয়, আপুনি যদি টেন ডেইজ মানৰ কাৰণে যায় ন দেন টেন থাউজেণ্ড সেনেকুৱা আৰ পাৰ ডে ওৱান থাউজেণ্ডকে পৰি যাব আৰু। ওৱান থাউজেণ্ড টু ফিফটিন হাণ্ড্ৰেড পাৰ ডে হয়।
হু হু হু।
অ অ মানে বেছি হয় হয় কাপোৰৰ শ্বপিঙৰ কাৰণে ভাল বাৰু কাপোৰ কাপোৰ কাপোৰৰ কাৰণে মানে বহুত ধুনীয়া আৰু মানে বহুত ভেৰাইটি কাপোৰ আছে মানে। শ্বপিঙৰ কাৰণে বেষ্ট জাগা মানে।
হয় হয় আৰু উম কম দামতো পায় চাগে ন তাতে?
কি ক'লা?
কম ৰেট আৰু বেলেগ বস্তু তেনেকুৱা বজাৰ আছে চাগে ন?
হয় হয় একদম ঠিক কৈছা কম দামতে মানে বস্তু পায়। বহুত ভেৰাইটি আছে আৰুআৰু লগতে খোৱাৰ কাৰণে ভাল মানে বহুত ভাল ভাল দিছ আছে।
হো, হো, হো, হো এইখিনি মানে কলকাত তাত আ গৈ পাইছো মানে কি থ্ৰি ইয়াৰ্চ মানৰ কাৰণে একচুৱেলি মই তাত খাইছোঁ ষ্টুডেণ্টৰ কাৰণে ত' তাতে মানে যোৱাতে মানে অ', কলকাতা হৈ কেনে গৈছিলো মানে কলকাতাত হেৰি আছিলে লেল'বাবা আছিলে ফ্লাইটৰ ত' মই মানে তাতে তেনেকে যোৱা টাইমত মানে থ্ৰী আৱাৰ্চ হেৰি আছিলে ৱেটিং আছিলে টো তেনেকে আমি মানে এনেই চিটিৰ ফালে এনেই এনেই গৈছিলো আৰু তেনেকে অ', শ্বপিং মলত গ'লো আৰু বাকী কি ৰেষ্টুৰেন্ট গৈছিলো তাতে
হয়, হয়।
কিন্তু বহুত ভাল হয় মানে সিহঁতৰ অলপ মচলাটো বেছিকে ব্যৱহাৰ কৰে বাৰু কিন্তু মানে এ বহুত ধুনীয়া ধুনীয়া খানা ডিচ বনাই সেইটো খাই ভাল লাগিছে
ভাল লাগিছে হয় হয় ভাল লাগিছে দেই শুনি কিনে
হয় বাকী মই তেনেকে হায়দৰাবাদ গৈছো কিন্তু মানে অ', আছিলো যদিও পাঁচ ছয় দিন মান কিন্তু মানে মোৰ কতো ফুৰা নহ'ল মই মানে হেৰি হস্পিতেলতহে গ'লো তাতে আছিলো কেইদিনমান আৰু তাৰ পিছত তেনেকে ডাইৰেক্ট বেক কৰিলো
অ', এপ'ল' গৈছিল নেকি আপুনি
কি দেখাব গৈছিলে মানে অলপ ইছ্যু আহিছে নেটৱৰ্কৰ কি দেখাব গৈছিলে
অ', মই মানে গেষ্ট্ৰলজি হে দেখাব গৈছিলো তাতে গেষ্ট্ৰলজি স্পেচিয়েল এখন হস্পিতেল আছে তাত মানে তাত গৈছিলো অ', তেনেকুৱা মানে এনেকা পেটৰ কিবা এনেকা হেৰি প্ৰব্লেম হৈ আছিলে ত' সেইটো মানে দেখাব গৈছিলো তেনেকে মানে দেখুুৱা শেখুৱোৱাৰ পিছত মানে ৰিপৰ্ট চিপৰ্ট অহাৰ পিছত আমি মানে ডাইৰেক্ট আহি গলো একো ফুৰা চুৰা নহল মানে ত ভাবিছো নেক্স টাইম যদি আৰু যোৱা হয় তো ভালকে মানে কৰিম আৰু
হয়।
উ
মানে হায়দৰাবাদ হয়, হয়, হয় অ', আশা কৰিছো আপুনি নেক্সট টাইম ভালকে যাব পাৰিব আৰু ঠিক আছে বাৰু অ'কে থেংক ইউ অ'কে।
ঠিক আছে।